উম
হেল
মোক বিলাৰিব নোৱাৰিলি নহয় এ এইফালে যাবলৈ ৰখি আছো লগৰ এটাৰ লগত চৰে ভ চতে এ একো নাই ক মাহঁতে
অ ৰাতিপাবা কি কি কৰিলি আজি
আৰু ম ৰাুৱা ৰাতিুৱা কি কম একো ক মোক কৰা নাইনে উঠিছো আৰু উঠিছো গা ধুইছো ভাত খালো এতিয়া যাবলৈ ওলাই আছো
অ
এই ৰাতিপুৱা উঠাত দেমোৰ
হয় নেকি ত সেই বেকগাউড মউজিকটো অকন বেছি হৈ অক চাই যোন
অ
দে বাাপন ভাল ত
মহান ভালে শুকলো এ দে
এই
সেইটো কি পকা ঘৰ দিছে দলছ নে পকা ঘৰৰ দিছে এডভানটেজ নে
কিহৰ
অ এই কো হৈ থাকে যে
সেইদি পকা ঘৰ
উম উম উম
মইতো মই সেই কালি বাৰটাৰ পৰা কম দেই
উম
কালি বাৰটাত মানে খলো
শুইছো শুইছো শুইছো আকৌ সেই চাৰে তিনিটাামান বজাত উঠিলোগে মানে ফাৰ্ষ্ট ইয়েটো
উম উওম
তাৰছত আকৌ হুলোগে আকৌ হল হ স সৰু মানে চাৰি চাৰিটা বাজিলেই মানে তেতিয়ালৈকে উঠো নাগে উঠলৈকে মানে উঠাল লৈকে অ
অ
চাৰেি চাৰিটা বজাত উঠিলো উঠি পেলাই তাহৰত আকৌ মানে হ হাত মুখ ধুলো ব্ৰাছ চাছ কৰিলো তাৰ পাছত ওপৰত আহিলো তাৰ পাছত আহ আমাৰ ঘৰ পোৱালিটো তাৰ মানে উঠালো তাকো মানে হাত মুখ ধুই মানে ড্ৰছ কৰিব দিলো তাৰপাছত তাই ব্ৰাছ কৰিব দি পেলাই সেই বাৰ ছোৱালীজনী মানে
আচ্ছা আচ্ছা
তাৰ পাছত তাক ব্ৰাছ কৰিব দিলো তাৰপিছত সেই তাকো মানে ব্ৰাছ কৰিব দি পেলাই ৰুমলৈ আনিলোঁ ৰুমলৈ আনি পেলাই তাক পঢ়ালো তাৰপিছত মানে অকন শিকালো আৰু ত শিকালো তাৰছত অ', গৰু ছাগলী এৰাল দিলোঁ।
উম।
তাৰপিছত, এৰাল দি পেলাই আকৌ মানে এই পথাৰলৈ যাবলগীয়া ওলালে। তেতিয়া গম পাইছেহে পথাৰলে যাম বুলি মানে কালি হেৰি গজালে কাট দিলেতো খুচিলেতো।
অ'।
সেইকাৰণে মানে আজি নাযাওঁ বুলি ভাবিছিলোঁ আৰু তাৰপিছত মানে যাবলগীয়া হ'ল। আকৌ মানে সেই, এই গজালে খুচি দিলে।
ক'ত গৈছিলে?
এই পথাৰত।
অ'। তাৰপা এতিয়া কিবা কিবি ল'লে নাই হেৰি চেৰি, বেজি কিবা কিবি?
বেজি সেই কিবা মানে ঘৰ, ঘৰ মেডিচিন লৈছোঁ।
ঘৰ মানে এই লোকেল, লোকেল আৰু!
অ', লোকেল। যাব কৈছে, কোনে সেইটোৰ কাৰণে আকৌ সেই বেজি লৈ থাকিব!
সেইটো হয়, মামৰে ধৰা গজাল হ'লে বেয়া।
মামৰ মানে হেৰি কিবা, মইহে নতুনকে বনাইছে আৰু। কিবা তিনি চাইড আকৌ মানে পথাৰলৈ গ'লো। পথাৰলৈ গৈ পেলাই আকৌ সেই আলিকিটা আলিকিটা লেপিলোঁ, লেপিলোঁ, লেপি লেপিলো, লেপিলো-লেপি লৈ পেলাই মানে আকৌ সেই খুৰ অকন খুৰ অকণ মাৰিলো আকৌ। আলিকিটাত। আলি, আলি কিটাত খুৰ মাৰ- মাৰি আকৌ তাৰ ওপৰত আকৌ লেপিলোগে মানে। লেপিল-লেপি পেলাই আছে পানী আছে।
উম।
লেপি পেলাই মানে সেই পানী পিয়াহ লাগিলে, পানী পিয়াহ লগাৰ কাৰণে মানে সেই মাহঁতে কঠিয়াই তুলি আছে।
উম।
তাত গ'লো, গৈ পেলাই আকৌ মানে পানী খালোঁ।
অ', অ'।
পানী খাই পেলাই আকৌ মানে সেই কঠিয়াটো তুলো মানে ভৰি খাই বুলি যে লাঠি লৈ যায়।
অ', অ'।
এইটো মানে এটা লাঠি বিচাৰি দিলোঁ আৰু মানে ভাল এটা।
অ'।
বিচাৰি দি পেলাই মানে আকৌ গৈছোঁ, গৈ পেলাই আকৌ দিলোঁগে দি পেলাই আকৌ, মানে সেই আলি লেপিলোগে, আকৌ আলি লেপিলগে মানে। অকণ লেপি পিলোগে তাৰপিছত আকৌ মানে সেই খুৰ অকন মাৰিলোগে খুৰটো মাৰি পেলাই আকৌ মানে সেই জাৱৰ জোথৰ অকনমানে সেইটো চাফা কৰিলোগে আৰু। আলিত থকা, সেইটো চফা কৰি পেলাই মানে হেৰি মই -মই মাৰিবলগীয়া হ'ল।
অ'।
মানে দাদা তেতিয়া নাছিলে। টেক-টেক তেতিয়া মানে টেক নাই মানে আছে, দাদা আছে সেইটো সময়ত নাছিলে মানে। ট্ৰেক্টৰটো সেই ট্ৰেক্টৰৰত থৈ পেলাই, থৈ পেলাই মানে পানী খাব গৈছিলে সি।
অ'।
তাৰমানে, মই ট্ৰেক্টৰটো চলাই চাওঁ বুলি চলাই চাইছিলোঁ আৰু। চলাই চাওঁতে মানে গালি খালে। অকণ চলাই থৈছিলোঁ মানে।
তই।
অ'।
কি চলাব নোৱাৰিলি।
এ, চলাব পাৰিছোঁ, মানে চলাব নিদিয়ে আৰু এতিয়া সি ফচি যাব যে, সেইকাৰণে অ' সেইকাৰণে মানে অকন চলালো, গালিটো খালোৱে। গালিটো খাই পেলাই আকৌ মানে সি পানী পিয়া লাগিলে।
অ'।
আকৌ মানে তাকে সি পৰা ক'লো আৰু যে মোৰ কাৰণে পানীৰ বটলতে আনি দে বুলি।
অ', অ'।
আনি আনি পিছে পানী খালোঁ তাৰ পাছত মই মই ওপৰত উঠিলোঁ মানে সি ট্ৰেক্টৰ চলাইছে তেতিয়া। উঠিলোঁ উঠি পেলাই মানে, সেই মইটো বালো। মইটো বাৱতে দহ বিশ মিনিটমান লাগিলে, দুই দৰা মান আছিলে।
অ'।
এই বোকা দিছিল মানে আজি ৰুব বুলি।
উম।
তাৰ পিছত বোকাটো দি পেলাই আ মানে হ'ল তাৰপিছত আহিলোগে মানে। আহি পেলাই আকৌ মানে যেতিয়া আহি আছিলোঁ, শিলগুটি এটাত সি মানে কি কয় নখ চকা লাগি আছিলে মানে সেই ভৰি এটাত। সেইটো কাৰণে বিষালে অ' মানে অক অকণ বিষায়। এইটা মানে
মোৰ মোৰো হৈ আছিলে এটা ভাল হ'ল বাৰু এতিয়া।
অ' হয় নেকি। মই এতিয়া মেডিচিন লগাইছোঁ বাৰু সেইটোত।
অ'।
ইমান বিষয় নাই এতিয়া, অলপ বিষয় আৰু। অ' বিষৰ কাৰণে আকৌ মানে অকণ দৌৰি আহিলোঁ বিষৰ কাৰণে। বিষতে বিষতে দৌৰি আহিছোঁ মানে। দৌৰিলো তাৰ পিছত সেই, পথাৰলৈ যোৱা। অ' বি-বি বিষা গিষাইছে বুলি দৌৰি আহিছোঁ ন'।
দিষতে দৌৰি আহি
বিষতে দৌৰি আহিছোঁ মানে জল্দি পাওঁগে আৰু ঘৰত।
অ' ঘৰলৈ জ্বলদি পাওঁয়েই বাৰু। তাৰপাছত মানে সেই গেটটো বন্ধ কৰি দিলোঁ ইহঁতৰ কিবা গেটটো। পথাৰলৈ যোৱা মানে সেই গেটটো বন্ধ কৰিলোঁ, তাৰপাছত বন্ধ কৰি মানে ঘৰলৈ আহিলোগে। ঘৰলৈ আহি পেলাই মানে সেই হাত ভৰি ধুলোঁ তাৰ পিছত আকৌ গাটো ধুলোঁ। গাটো ধুই পেলাই কাপ কাপোৰ খানি মানে বিচাৰিলোঁ আৰু কাপোৰ খানি বিচাৰি পেলাই পিন্ধিলোগে। এতিয়া মানে সেই আকৌ গৰম মাৰিছে বুলি আকৌ মানে সেই লংপেন্ট চংপেন্ট যি পিন্ধিছিলোঁ সেই সেইকেটা খুলিলোঁ এতিয়া গামচা পিন্ধি আছু মানে।
অ' তাকে গামোচা পিন্ধাকে ভাল।
অ' উম, এতিয়া মানে গামচা পিন্ধিলোঁ তাৰপাছত অ' গাড়ীৰ একো প্ৰব্লেম নাই বাৰু।
উম, গামোচাই ভাল অ' গৰম পেলাইছে বাৰু দেই আজি।
অ। হাৱা দিছা দি দেই আমাৰ মানে গছ চছ আছেতো অকন
আমাৰ ফালেও লাহে লাহে দি আছে।
অ।
কিন্তু চাহত থাকিবলগীয়া হৈছে ৰ'দলে ওলালে একদম
এই দি দিব ৰ'দত দিব
এইকেইদিন পুৰা সেই ৰ'দ পেলাব।
অ এই বৰষুণে দিব বুলি শুনি আছো মানে ৰাতি।
ৰাতি
অ আজি আছে বুলি শুনিছোঁ ৰাতি।
অ দি থাকিব এনেকে বাৰিষা বতৰ আৰু
উম উম দিনত মানে সেই ৰ'দ দিব।
দিনত ৰ'দ দিব ৰাতি বৰষুণ।
আজি আজিৰ দিনটো
তেনেকে দিলেও বাৰু ঠিকেই কিন্তু দিনত এইসোপা ৰ'দ সোপা
মানে বেছি বেছি তপাইছে নে বেছি তপাইছে
অ সেইটোৱেতো
তাৰ পাছত সেই গাঁও পিন্ধি পেলাই মানে মনত পুৰিলো আৰু
অ।
এই গাহৰি গাহৰি পোৱালি কেইটা মানে সোমাই আছে নাই চাহত? সেইকেইটা চাব গলো তাৰ পিছত সোমাই আছে বুলি মানে চাই পেলাই আকৌ মানে বন্ধ কৰি থৈ আহিলোঁ আৰু গেটটো
ঐ তহঁতক এনেকে গাহৰি যদি আমি মানে কিনি দিওঁ
অ।
পুহিব পাৰিবি নিকি?
আমাৰ এনেকে পুহি আছে মানে এইবাৰ সেই দি‌ দিবগে মানে আমাৰ পেহীহঁতৰ পুহি আছে মানে
আচ্ছা তহঁতি এনে কি মানে কি চিষ্টেমটো কেনেকে ল'বি পইচাটো?
পইচাটো মানে ইহঁতে ফিফটি ফিফটিকেই কয়।
ফিফটি ফিফটি হয় অ তাৰপা চবতো খোৱা খোৱা বোৱাটো খোৱা সেইখিনি?
খোৱা বোৱাটো মাজে মাজে ইহঁতে আনি দিয়ে নহ'লে বেছি আমাৰে খুৱাই। মানে সেই উপায় নাপায় নল ল'ব লগীয়া হ'ল মানে নহ'লে গাঁৱতো সি সেই গাঁৱত অ পোৱালি আছে এনেকা মানে আছে বিশ, ত্ৰিশটা মান আছে গাহৰি
তহঁতি তেনেকে ল' মানে
নলওঁ সেইটো নিজৰে আছে মানে গাঁৱত
ত মানে তহঁতি দি থৈছ
নাই গাঁৱত আমাৰ নিজৰে আছে কৈছো সেই গাহৰি এনেকা সেইটো মানে উপায় নাপায় লৈ অ উপায় নাপায় মানে ল'বলগীয়া হ'ল এইটোত। এ ইহঁতৰ পুহিব নাপায় বোলে কছাৰী কেইটা অ কছাৰী কেইটাই মানে পু়হিব নাপায় বোলে খাবহে পায় বোলে কি নিয়ম জানো
কি পুহি কি কি কৰিব নাপায়
গাহৰিক পুহিব নাপায় খাবহে পাই খাবহে পায় নহয় নহয় কছাৰী কেইটা
অ কছাৰী অ তহঁতৰ পেহী কছাৰী ঘৰলে পৰিছে নেকি অ
উম এতিয়া মানে পোৱালী কেইটা হেই বুলি গম পাই মানে দৰ্জাটো বন্ধ কৰিলো আহিলোগে তাৰপাছত আকৌ সেই ভাত ভাত খালোগে মানে ভাতো সেই চব্জিটো সেইখিনি জোল আৰু মানে ভাতটো ফ্ৰাই কৰি দিছে।
আহ।
লোগে খাই ভাল লাগিলে আকৌ মানে খালোগে, খাই পেলাই আকৌ হে চব্জি বনালোগে অকণ। ঘৰত মানে দুপৰীয়া সি দুপৰীয়া ভাতৰ, কাৰণে তহতি খা জানো দুপৰীয়া?
দুপৰীয়া নাখাও মই আমাৰ ভাতটো কি হয় এই দশটা এঘাৰটা মানত খাওঁহে ৰাতিপুৱা ভাত।
আ আ, উম।
হয় এনে কিবা কিবি এনে সৰু খুৰা নাস্তা কিবা কিবি কওঁ আৰু। মানে লাঞ্চ টাইমটোত কিবাই ন খও খোৱা খাওঁ আৰু বাছ হৈ যায় মানে।
আমাৰ মানে সেই তিনিবাৰ খায়।
তিনিবাৰ, আমাৰ আগতে তিনিবাৰে আছিলে এতিয়া হেৰি হৈ গ'ল।
অ'।
কমি গ'ল নিমিলেগেত মানে একেটাই টাইম হৈ যায়গে আৰু দুপৰীয়া আৰু হেৰিটো।
উম, মই মানে সেই নটাত খেলা দহটাত খেলোও দুপৰাত এবাৰ খাওঁগে মানে। তাৰ ফল, উম।
ভাল
উ ভাল বাল খালে।
নটা বজাত দেৰটা তাৰপৰা এটা দুটাত। এটা দুটা নহলে তিনটাত তেনেকে তাৰ পৰা একদম ৰাতি আৰু।
অ'।
আঠ-আঠটা নটা বা দছটা সেই ভিতৰত।
উম উম। দে হ'ব দে সেই আকৌ কল কৰি আছোঁ।
অ', অ', অ', ঠিক আছিলে।
দে।